হেল্ল'।
অ' শুনিছো, শুনিছো। আপুনি মোৰ মাততো শুনিছে নে?
হয় হয়, শুনিছো শুনিছো।
আপোনাৰ খবৰ কেনেকুৱা?
হয় হয় ভালেই আপোনাৰ খবৰ?
ভাল ভাল। আপুনি বৰ্তমান কি কাৰ্য কৰি আছে?
মই এনে বহি আছো। আপুনি কি কৰি আছে?
ময়ো আছো এনে অলপ ওলাই আহিছো বোলো আপোনাৰ আপোনালৈ এটা কল কৰো বুলি ভাবিলোঁ।
হয়।
সেই কলটো এ অ এ মই এটা বিষয়ৰ ওপৰত কৰিম কথা পাতিম বুলি ভাবিছিলো। আপোনৰ কথা পাতিব পাৰিমনে?
প পিব কওকচোন
সেই বিষয় সেই বিষয়টো হ'ল পৰিৱেশ।
হয়
পৰিৱেশ প্ৰদূৰষণৰ পৰা আমি কেনেকৈ ৰক্ষা কৰি ৰাখিব পাৰো। আমি পৰিবেশ পৰিৱেশ কেতিয়াও আমি প্ৰদূষণ কৰিব নলাগে পৰিৱেশৰ এই অহা এতিয়া বৰ্তমান কৈছে পাঁচ জুন তাৰিখতটো সেই পাঁচ জুন তাৰিখতটো আমি বহুত গছ গছনি ৰুলো। গছ গছনি এটা কাৰনেই ৰুইছো যে পৰিৱেশটো এটা সুৰক্ষ সুৰক্ষিত হৈ থাকক। প প উম গছ ন গছ নাথাকিলে আমাৰ মানুহ ন গছ নাথাকিলে আমাৰ মানুহ নাথাকে। থাকে মানুহ জীয়াই থাকিব নোৱাৰে, কোনো জীৱ জন্তু গছ নহলে জীৱ জন্তু জীয়াই থাক শিকিব নোৱাৰে সেইকাৰণে পৰিৱেশনো কেনেকে প্ৰদূষণ হয় আৰু পৰিৱেশনো কেনেকে প্ৰদূষণ ৰোধ কৰিব পাৰো, তাৰ বিষয়ে মই অলপ আলোচনা কৰিম আপোনাৰ লগত।
হয় এনে চে হয় মানে পৰিৱেশটো মানে কি এনেকুৱা বস্তু আমি মানে যেতিয়া পাঁচ জুন বিশ্ব পৰিৱেশ দিৱসৰ দিনা আমি গছ ৰুওঁ
হয়।
হয় তেতিয়া মানে কি আমাৰ যি সমূহ মানে গছ পুলি সেইসমূহ হয় নাই
এইদুখৰটে ৰখি ল হয়।
এতিয়া আমি পাঁচ জুনৰ দিনাখি অ পৰিৱেশৰ মানে পুলি ৰুও গছ পুলি ৰুওঁ তেতিয়া মানে সেই পুলিসমূহ মানে আমি প্ৰতিপাল কৰি ডাঙৰ হোৱালৈকে মানে আমি সেই অ পুলিসমূহ চাব লাগি আৰু তেতিয়া মানি কি আপোন যে, মানে প্ৰদূষণ তেতিয়াহে মানে প্ৰদূষণ মুুক্ত হ'ব বুলি মই আশা কৰো আৰু
হয়।
পাঁচ জুন অ অ কিছুমান মানুহে মানে পাঁচ জুনৰ নাখনি গছ পোলিতো ৰুইয়ে মানে এ অ মানে সিহঁতৰ কাম সিমানতে শেষ হল বুলি মানে ভাবি লয়, কিন্তু তেনে তেনেকুৱা নহয় মানে যেতিয়া পুলিটো ৰু আমি আমি যেনেকৈ আমাক যেনেক জন্ম দি মেলি মানে তুললি ডাঙৰ কৰিলে তেনেকৈ মানে পুলিটো আমি যেতিয়া ৰুওঁ সেই পুলিটো আমিও মানে মানে পানী দি মেলি এ ডাঙৰ হোৱালৈকে আমি মানে তাক চাব লাগিব। সেইটোও নিজে নিজে ডাঙৰ হব নোৱাৰে আমি তাক পানী দি মেলি। মানে ভাল এ সাৰ দি মেলিহে তাক ডাঙৰ কৰিব লাগিব। হয় সেইটো কাৰণে মানে কি উম তেতিয়া মানে তেতিয়া মানে যে তেতিয়া মানে গছ ডাঙৰ হ'ব। তেতিয়া মানে আমাৰ পৃথিৱী খনৰ মানে সেউজীয়া যিও ভাৰসাম্য সেইটো ৰক্ষা পৰিব আৰু লগতে আমাৰ আমি আমিও অক্সিজেন পাম, সেই গছজোপা ডাঙৰ হোৱাৰ লগে লগে। আৰু সেই তেতিয়াই মানে উম প্ৰদূষণো মানে মুক্ত হব বুলি মই ভাবো সেয়া আৰু বাকী আপুনি কি বুলি ভাবে?
আপুনি আপুনি কলে এতিয়া সৌন্দৰ্য অ- ভাৰসাম্য ৰাখিব কিন্তু ভাৰসাম্যৰ লগতে আৰু এটা কথা যে হয়। আমাৰ এই যিমানে গছো আমাৰ সৌন্দৰ্যতা বাঢ়ি আহে। এতিয়া বৰ্তমান আমাৰ বহুত জেগাত দেখ- দিবলে কোৱা গৈছে যে, জুবিন দা নামত বহুতো নাহৰ, পুলি লগাই দিয়া লগোৱা হৈছে। আৰু বহুত বহুতে নাহৰ, গছ ৰুইছে নাহৰ গছটো দেখিবলৈও ধুনীয়া আৰু বহুতো উপকাৰী গছ এই গছৰ পৰা আমি বহুতো কামত লগাব পাৰো বা বহুতো হেৰি হয় আৰু লগতে সেই সেই গ সেই গছো, সেই গছজোপা হ'ল আমাৰ এজন মহান পুৰুষ আমাৰ আমাৰ অসম অসমৰ কাৰণে এজন ভগৱান বুলি ভাবিব পাৰো আমাৰ জুবিন দাদাক। আপুনি ভাবেনে আমাৰ জুবিন দাক ভগৱান বুলি হেল্ল' হেল্ল' শুনিছেনে আপুনি- অ আমি অ আমি আমি কেতিয়াও পৰিৱেশ প্ৰদূষণ কৰিব নালাগে। প্ৰদূষণৰ, প্ৰদূষণৰ, কাৰণে ৰোধ কৰিবৰ কাৰণে আমি গছ, গছ-গছনি ৰুব লাগে এতিয়া যিমানে গাড়ী-মটৰ ওলাইছে, গাড়ী-মটৰ ওলাইছে সিমানে আমাৰ বায়ুক প্ৰদূষণ, প্ৰদূষণ হৈ পৰিছে সেই প্ৰদূৰণৰ আৰু এটা কথা। যিমানে কল কাৰখানা, কল কাৰখানাৰ পৰা ওলোৱা গেছ, ধোঁৱা, আৰু লগতে যিখিনি জাবৰ -জোথৰ নলা দমান আহি প পৰে সি পানী সেইখিনি সেইখিনি আমি ৰোধ কৰিব লাগে। আমি আমি যাব লাগে, গৈ কল কাৰখানাত কব লাগে এই বিশুদ্ধ পানীখিনি আমাৰ নদী ন নদী নল নৰ্দমাত কেতিয়াও পেলাব পেলাবলৈ দিব নালাগে। আমি সেই ওপৰত আমি সেইটো ওপৰত পদক্ষেপ ল'ব লাগে আৰু লগতে গছ, আমি যদি এজোপা গছ, এজোপা গছ আমি নি যে নিজৰ কামত খটাবলৈ কাটো। কিন্তু আমাৰ মহাত্মা গান্ধীয়ে কৈছিলছিলে যে এজোপা গছ কাটিলে দছজোপা ৰুবা ৰুব লাগে। কিন্তু দহজোপা ৰুব নালাগে বা দহজোপা ৰুব ন লাগে দুজোপাই ৰক সেই দুজোপাকে। প্ৰতিপাল কৰি ডাঙৰ দীঘল কৰিব লাগে এজোপা গছৰ এজ এজোপা গছৰ, যি মূল্য সেই মূল্যতো আমি এই দুজোপা এই দুজোপা গছত দিব লাগে সেই মূল্য আৰু আমাক। যেনেকে মা আপুনি কৈছিলে। আমাৰ যেনেকে মা দেউতাহতে ডাঙৰ দীঘল কৰিছে আমাৰ সৰুৰ পৰা তুলি তালি যে আমি তেনেদৰে আমাৰ গছ গছ, পুলিটো আমি তেনেদৰে ডাঙৰ দীঘল কৰিব লাগে। আমাৰ মা দেউতাহঁতে যিমান কষ্ট কৰি আমাক ডাঙৰ দীঘল কৰিলে। আমিও সেই গছ পুলিটোক আমি ডাঙৰ ইমান কষ্ট কৰি ডাঙৰ কৰিব নোৱাৰিম জানো? আপুনি সেইটো সেই ত কি মন্তব্য আ
হয় পাৰিম কিয়নো আপুনি আপুনি একদম ঠিক কথাই কৈছে আমি আমিও সেইপতিটো উম প্ৰতিঘল কৰি ডাঙৰ আৰু ডাঙৰ কৰিলে সেই গছটো আমাক-
এ কোনো এটা সুবিধা দিব আমি আমি যেতিয়াই এনেকাে মানে। ছো বা কিবা আমাৰ নিজৰ কাৰে কিবি বনাইছো। সেইবিলাক মানে খাৰ পৰা বনোৱা বি বিলাক সেই ঘৰৰ পৰাইতো লৈছো আমি গছ বিলাক এ এজোপা মানে গছ আপুনি যে ক'লে এজোপা গছ কাটিলে দশ জোপা ৰুলেও হয়। হয় আপুনি একদম ঠিক কথাই কৈছে। মানে কিছুমানে তু সেই বাক্যতো কয় কিন্তু এজোপা গছো নৰুৱে। এ দহজোপা নৰুলেও হয় তাত দুজোপা ৰুলেও হয় আপুনি কোৱা নিচিনাকে মানে। দুজোপাই ৰুই যদি ভালকে প্ৰতি। পালন কৰে মানে, প্ৰত্যেক মানুহজনে। মানে প্ৰতিটো ঘৰৰ মানুহ এজনে যদি দুজোপাকৈ গছ ৰুৱেএ। বহু মানে বহুত গছ হ'ব এবছৰতে যদি দুুজোপা ৰুৱে বা এমাহত দুজোপাক ৰুৱে, তেনেহ বহুত গছ হ'ব আৰু তাৰ পৰা মানে। নিজৰো লাভ হব আৰু প্ৰকৃতিখনো মানে ৰক্ষা পৰিব।
হয় আমি আমি আমি এতিয়া, আপুনি আপুনি এটা কথা ক। আমি এতিয়া। খপকে কেতিয়া কোন সময়ত মানুহৰ বিপদ আহে কোনেও ধৰিব নোৱাৰে হয়নে?
হয়।
সেই সেই বিপদৰ পৰা আমি উদ্ধাৰ পাবলৈ আমি। গছ এজোপা কেতিয়াবা আমি কাটি বিকিবলগীয়াও হ'ব পাৰে।
হয়।
সেই গছজোপা সেই গছজোপা বিকি এনেকুৱা মানুহ আছে গছজোপা বিকে আৰু। পইচা লয় হৈ গ'ল। কিন্তু সেইটো কমিলে সেই গছজোপা বিকিলে। কি সেনাখনি। পদটোৰ পৰা উদ্ধাৰ পোৱাৰ পিছত মানুহ মানুহজনে পাহৰি যায় যে মই আকৌ সেই গছ পুলি এটা লগাই দিওঁ সেইটো, কেতিয়াও কৰিব নালাগে আকৌ গছ পুলি দুটা আনি ৰুই থবহি লাগে সেই ই পেল সেই গছ পুলি দুটা ডাঙৰ দীঘল কৰিলে। কৰাৰ লগে লগে ডাঙৰ দীঘল কৰিলে কৰাৰ পিছত আকৌ সেই পতককে মানুহ আকৌ বিপদত পৰিলে। সেই গছ পুলি দুটাকে বিকি পেলাই আকৌ মানুহজন উ। হ'ব পাৰে কিন্তু আমাৰ মানুহে সেই। নকৰে, গছ গছজোপা বি বিকিলে বিকি লগে লগ পইচা কেইটা লৈ উ বিপদৰ পৰা উধা। হল সেইবোৰ পাহৰি যায় কিন্তু এই মানুহজনে ভাবিব লাগে মই এই গছজোপা যে বিকিলো বিকাৰাৰ পিছত। মোৰ এই এইডোখৰ যিটো এটা বায়ু আহ চাহ। বা যিটো বায়ু এটা উম। প্ৰদূষণৰ পৰা ৰোধ কৰি আছিলে। সেই ৰোধটো ৰক্ষা কৰিবলৈ আকৌ গছ পুলি দুটা ৰুই। তোলে আমাৰ কোনো অথলে নাযায় বা মাটি কন আমাৰ খৰচ নহয়। সেই গছজোপাত যিমান কণ মাটি গৈছিলে। সেই গছজোপাটো মাতি সিমান কোনে যাব আহ। সেই কাৰণে আমাৰ, আমাৰ মানুহে কি কয় এ গছ কাটিলো পইচা ললো আজৰি কিন্তু সেইটো ভুলতো কৰিব নালাগে গছ কাটিলে পুলিটো। না ৰুই থোৱা তুমি ইমান লাগতিয়াল লাগতিয়াল গছো পুলি ৰুব নালাগে বা শিমলু গছ বা। কদৈগছ তেনেকুৱা পুলি ৰুই থলেও হয়।। কিন্তু আমাৰ মানুহ সেইবোৰ সেইবোৰ কিন্তু আজি কন্দ জ্ঞান নাই।
হয় হয় আপুনি একদম। ঠিক কথা কৈছে আমি। যটো মানে গছতটো মানে কাটিলো আমি পইচা ললো আৰু বাদ দিলো কিন্তু আমি গছ জোপা আমাৰ নিজৰ সম্পদৰ কাৰণে কাটিলো। হয় কটাৰ পিছত মানে। আমি আকৌ এজোপা সেই ঠাইতে আকৌজোপা যদি সেই। এই গাছ সেই গছজোপাৰ মানে আমাৰ এম মূল্যতো থাকে। কি যাব মানে আমি আমাৰো মনত থাকিব। যে আমি এই গছজোপা কাটিছিলো বা। আহ এতিয়া আমি গছ ব কৰো লাগ বা সেই সেই যেতিয়া সেই গছজোপা ৰোৱাৰ পিছত ডাঙৰ হ'ব। গছজাকে আকৌ আমি বৱহাৰ কৰিব পাৰিম। কিন্তু আমি কাটি মেলি যে গছজোপ পেলাই দিব। লাগিব বা আৰু এজোপা তাত নৰুম সেইটো তেনে তেনেকুৱা নহয় মানে।
হয়, আগতে আপোনালোকে জেগাই জেগাই দেখিবলৈ পাইছে দেখিবলৈ। পাই গৈছে চাগে মই কিন্তু দেখিছো আমাৰ নিজৰ অঞ্চলতে কিমান শ- শ বছৰীয়া এজো -শ -শ বছৰীয়া আমাৰ গাঁওৰ ওচৰতে এজোপা শিমলু গছ আছিলে। কমেও দুশ- তিনিশ বছৰ তি দুশ- তিনিশ বছৰ মানৰ এজোপা গছ সেই গছজোপা যে যেনেকে আমি সংৰক্ষণ কৰি থলো আমি এইবোৰ কৈছোঁ তেনেকে সংৰক্ষণ কৰিব নোৱাৰো আৰু সংৰক্ষন কৰিব পাৰো।
হয়, এতিয়া -এতিয়া আপুনি যে কলে ডাঙৰ শিমলু গছজোপা সংৰক্ষণ কৰিবলে, হয় আপুনি একদম ঠিক কথা কৈছে বেলেগ গছতকৈ এ' যিটো মানে বহুত মানে বছৰৰ শিমলু গছ থাকে বা শিমলু গছটো মানে ওখ হৈ থাকে সেইকাৰণে শিমলু গছে আম তোমাক মানে অলপ বেছি অক্সিজেন দিয়ে। হয়, আপুনি সেই কথা জানেনে?
হয়, জানো মই সেই আৰু লগতে বহুতো- বহুতো প্ৰদূষণ মুক্ত
হয়, প্ৰদূষণ মুুক্ত কৰাত আৰু আমি শুবলৈত তাৰ পৰা মানে তুলা লওঁ আৰু সেই তুলা কেতিয়াবা মানে হয় আমি গাৰু বনাই তাত বা তুলি -তুলি বনাই আমি শুওঁ
হয়- হয়। আমাৰ ইমানতে কথা পতা মই সমাপ্ত কৰিম বুলি ভাবিছো। ইতিমধ্যে আমাৰ সময় হৈ গৈছে।
হয়, হৈছে -হৈছে।
কথাৰ ওপৰত আপুনি মোৰ লগত কথা পতাৰ বাবে বহুত ধন্যবাদ। থাকিল আপোনাৰলে এই বিষয়টো